অ'! হেল্ল'?
চউণ্ড পাইছ?
অ'! কোৱা?
কি কৰিছ?
মই এনেই আছোঁ, তুমি?
মইয়ো, একেই, এনেই।
কিমান গৰম দি আছে। তোমালোকৰ ফালে বৰষুণ দি আছে নেকি?
আমাৰ ফালে বৰষুণ দি আছে বাৰু গৈ পেলাই। তোমালোকৰ ফালে?
আমাৰ এইফালেও বৰষুণ দি আছে। তাৰপিছত লাইনো নাই একদম। ৰাতিপুৱা পৰাই লাইন নাই। তোমালোকৰ ফালে?
হা হা?
তোমালোকৰ ফালেও লাইট নাই নেকি?
লাইন আমাৰ তাতো নাই বাৰু। আৰু হোষ্টেলত গৈ পেলাই লাইন চাব দিগদাৰ হয়।
অ', তুমি হোষ্টেলত থাকা নেকি আজিকালি? অ', অ'।
হোষ্টেলত কাজিৰঙা হোষ্টেলতে থাকো গৈ পেলাই।
অ', ভালেই তেতিয়াহ'লে। বাকী আৰু খবৰ-পাতি কেনে তোমাৰ?
বাকী মজা। বাকী মোৰ ঠিকেই চলি আছে আৰু। তোমাৰ কেনেকুৱা?
মোৰো ঠিকে। অলপ মানে গা চা বেয়া মানে। এই পৰষি আৰু কালি পোৰা বৰষুণত ভিজি দিলোঁ।
অ', পৰহি বৰষুণত ভিজিলা নেকি?
অ', সেইকেইদিন আমাৰ ইয়াতে সদায় বৰষুণ দি আছে।
তোমালোকৰ ফালে?
অ', অ', তোমালোকৰ ফালে দিয়া নাই নেকি?
আমাৰ ফালে দিয়ে। কিন্তু সদায় তেনেকুৱা টাইপৰ নহয় আৰু।
ধৰা আমাৰো সদায় নহয়।
সদায় ৰ'দ দি আছে। কিন্তু এ আজি এই তিনিদিনৰ পৰা চাই আছো, মই বতৰটো পৰা বৰষু ন হৈ গৈছে একদম।
অ', তিনদিনৰ পৰা কিন্তু ঠিক বৰষুণ দি আছে এইটো হয় দেই।
উম। মানে ভালেই বৰষুণটো দিয়া দিয়াৰ কাৰণে ঠাণ্ডা হৈ আছে।
বৰষুণ দিলে বেয়াও নালাগে গৈ পেলায়। অকণ বতৰ গৰম চৰমো কমে গৈ পেলায়। বেনিফিটো আছে। কিন্তু যি কোৱা নোকোৱা এনিটাইম দি থাকিলে-হা হা?
আমাৰ এইফালে পুৰা বানপানী হৈ গৈছে একদম।
অ', গুৱাহাটী চাইডত ফটকে বানপানী হৈ যায়।
অ', তোমালোকৰ ফালে হোৱা নাই নেকি?
নাই নাই। যোৰহাট চাইডে ইমান বানপানী-চানপানী অসুবিধা নাই বাৰু।
অ', তেতিয়াহ'লে ভালে। নাই, আমাৰ এইফালে সম্পূৰ্ণ পোৰা বানপানী হৈ গৈছে।
হা হা?
আমাৰ এইফালে একদম সম্পূৰ্ণ বানপানী হৈ গৈছে।
পুৰা বানপানী ন?
অ', অ', একদম বানপানী একদম কৃত্ৰিম বান হৈ গৈছে একদম। অ', লাইনটো আহিলে এইমাত্ৰ যা। এইমাত্ৰ লাইনটো আহিছে। হেল্ল'! অ', অ', এইমাত্ৰ লাইনটো আহিছে। কিমান সময়ৰ পিছত এতিয়াহে লাইনটো আহিল।
বৰ আৰু গুপগুপীয়া গৰম কিবা এটা।
এইটো গৰম বৰষুণ দিয়া লগত গৰম এটা অনুভৱ হৈ আছে। মানে অলপ লা মানে
তোমাৰ গৰমৰ হিউমিডিটি এটা বাঢ়ি যায়।
গম পালো। মানে তাপ যিটো মানে আমাৰ মাটি বা এইবোৰ অট্টালিকাবোৰত যে তাপটো হুল, তাপটো থাকে যে বৰ গম পালো। সেই বৰষুণটো যে বৰষুণ দি মানে তাপতো বাহিৰত ওলাই যায়। সেইটোকাৰণে পুৰা গৰম হৈ যায় চাৰিওফালে।
পানীটো বহু ধুনীয়া ক্লিয়াৰ আহি আছ
এতিয়া।
অ'।
এই লাইনতটো আহিছে কাৰণে নেটৱৰ্ক আহিছে, মাত্ৰ চাগে নেটৱৰ্কটো ভাল হৈ গৈছে।
আগতে নেটৱৰ্কতটো পোৱা নাছিলো, এ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছিল যে আগতে। ত' সেইয়ে নেটৱৰ্কৰ প্ৰব্লেমটো ভাল হৈছে চাগে এতিয়া।
নেটৱৰ্কটো এতিয়া, এতিয়া ভাল হৈছে বাৰু গেমি দি পিলে নহলে বৰষুণ থাকিলে গৰমি দি নেটৱৰ্কো বৰ জ্বলা হৈ যায়। আৰু কাৰেন্ট নাথাকিলে তোমাৰ দিগদাৰ কৰে।
উম উম, ঠিকেই কলাতো। বাকি এই গৰ ইমান বৰষুণৰ মানে পকৰি চকৰি কিবা খাব মান যায় আছে নে জোৱা নাই তোমাৰ?
অ' পকৰি তাৰপিছত, সেটো কি কই নাই আ চাহ পকৰি ঘ পলাই প ঘৰত থাকে, তোমাৰ ভালকৈ খোৱা হয়।
গম পালো, ইয়াতে খাব মন যায় আছে কিন্তু বাহিৰত ওলাবও নোৱাৰো।
বাহিৰত ওলালেও গোটেই বৰষুণ, গোটেই মানে তিতি যোৱা যায়।
আমাৰ ইয়াত পুৰা বানপানী।
তোমালোকৰ চাইড অ'। তোমালোকৰ চাইডৰ এইটো গুৱাহাটীৰ চাইটো ফটকৈ বানপানী হৈ যায়, এইটো বহুত জ্বালা হয়।
জানো, সেইটোয়ে অলপ সময় কাৰণে মানে আজি গধূলি ৰাতি লৈকে পুৰা বানপানী হৈ থাকিব ইয়াতে।
আৰু তোমালোক চাইটত অলপ বৰষুণ দিলেই ফটকৈ বানপানী হৈ যায় ন?
অ' অকমানতে পুৰা মানে একদম মানে আমাৰ ইয়াতে ব্ৰিজ আছে, ব্ৰিজৰ পৰা ইয়ালৈকে পুৰা ছয় মাহত গম পালো ছয় মাইল ব্ৰিজৰ নাম, শুনিছে নে ছয় মাইল ব্ৰিজ।
অ' অ'।
এই সেইখিনিৰ পৰা পুৰা বানপানী।
হৈ আছে নে হ'ব আজি?
হৈ গৈছে, ৰাতিপুৱাই হৈ গৈছে।
বান পানী?
অ'। একদম মানে চাৰিওফালে বানপানী, কি ক'লা?
অহা যোৱা চাগে দিগদাৰ হৈ আছে?
মানে গাড়ী অহা যোৱা হ'ব কৰিব নোৱাৰি এনেকুৱা হৈ গৈছে এতিয়া।
অ', বানপানী চানপানী হলে অলপ ফুটকো নোৱাৰি এইটো গাডী চাৰি অহা যোৱা চহা জোৱা কৰিবৰ কাৰণে।
উম, সেইটোয়ে ভাগ্য ভাল আমাৰ ইয়াতে যে বেলেগ ৰাস্তা এটা আছে।
বেলেগ ৰাস্তা আছে নেকি, ম যোৱা ঘৰ ওচৰত?
মানে আমাৰ এইখিনি এ দুটা ৰাস্তা আছে, এটা মানে ছয় মাল দি আহিব পাৰি, এটা খানাপাৰা দিও যাব পাৰি, খানাপাৰা ৰাস্তাত টো আছে কাৰণে ভাগ্য আমাৰ।
অ' ভাগ্যতো ভাল তে তোমালোকৰ।
নহলে পুৰা একদম ভিজি গ'লো হয়।
নহ'লে বহুত বেয়াকৈ ফাচিন ভচোনটো খালা হয়, বৰষুণত।
সেইটোৱে ফাঁচি গলোয়ে, বহুত বেয়া কৰি ভগৱানৰ কৃপা অলপ মান বৰষুণৰ বৰষুণটো অলপ ৰখি আছে, সেইকাৰণে অলপ মানে বেলেগ ৰাস্তা এটা আছে ন তো সেইটো কাৰণে, অহা যোৱা অলপ সুবিধা আমাৰ কাৰণে।
তুমি কি বাহিৰত ওলাই আহিছা এতিয়া?
নাই ঘৰতে আছো, অলপ আগতে ওলাইছিলো। মানে বৰষুণতো অলপ ৰখি আছিল, ত ছাতি লৈ অলপ ওলাই গৈছিলো বাহিৰৰ ফালে। অলপ বান, বানপানী চাওঁ বুলি ভাবি গ'লো ওলাই।
তাৰপিছত দেখি পেলাই ঘূৰি আহি গ'লা আৰু।
মানে অলপ, অ 'মানে গ'লো, তাৰ পিছত যাই কিনে আৰু গম পালো মই যাই লাভ নাই।
গৈ লাভ নাই, গৈ নাপাম আৰু।
অ', ৰাস্তা বন্ধ হৈ আছে চাৰিওফালে।
অ'।
ত সেইটোয়ে হয়, সেইটো কাৰণে আৰু উপায় নাই কাৰণে ঘৰতে আহি গলো আৰু।
ঠিকেই কৰিলা গৈ পেলাই। অ গৰমৰ দিনতটো গৈ মেলি পেলাই অশান্তি বেছি লাগে ন? তই ঠাণ্ডা দিনত গৈ পেলাই তই কাপোৰ কাপোৰ চাপোৰ পিন্ধি পেলাইও হ'লেও ভাল লাগে তোমাক বস্তুৰে চাবাচোনগৈ। গৰমৰ দিনত কিবা অশান্তি এটা লাগি থাকে।
এইটো গৰমত মানে কি কাপোৰ পিন্ধিব খুজিলে মানে হঠাৎ গৰম কাপোৰ পিন্ধিব লাগে কিবা কিবি মানে ঠাণ্ডা গৰম দিনত মানে কি একদম হঠাৎ বৰষুণৰ সমস্যা যেনেকে, আজি এইকেইদিন দি আছে হঠাৎ মানে কিবা কিবি সমস্যা আৰু।
উম, গৰম দিনৰ টাইমত।
নোৱাৰি। এতিয়া ঠাণ্ডা দিনত যদি আমি লাইন গলে লাইন গলে আমি থাকিব পাৰো। সমস্যা নাই। এয়া গৰম দিন সমস্যা সেনেকুৱা সুবিধা নাই।
তোমাক লাভেই থাকে তোমাৰ ঠাণ্ডা এটা কিছুমান অসুবিধা তোমাৰ গা পা ধুৱা মেলা পেলাই সেইবিলাক জেগাত বহুত অসুবিধা হয়।
উম, সেইটোতো বেলেগ এটা কথা কিন্তু, গৰম দিনতো বহুত সমস্যা আছে। মানে ক'ব লগে গ'লে মানে যদি, এনেই উদাহৰণ দিলো ৰাতি যদি লাইন যাই মানুহ শুব নোৱাৰিব গৰমত।
হ
তাৰপিছত হঠাৎ মান ৰ'দ দিয়ে,
ফটককৈ ৰ'দ, ফটককৈ বৰষুণ। অটো কিবা সহ্য নহা নিচিনা হয় বস্তুবিলাক।
এইটো আৰু হঠাৎ বৰষুণ আৰু এইটো সময়তো জানা গৰমৰ এইটো মত হঠাৎ গৰম দিব। হঠাৎ বৰষুণ দিয়ে।
হঠাৎ বৰষুণ, হঠাৎ গৰম অ, তেনেয়া বৰ
দুুইটা তাত
কষ্টও বহুত হয় গৈ পেলাই গৰম দিনৰ টাইমত তোমাৰ।
উ সেইটোয়ে মানে আৰু গৰম দিনত বেমাৰো বহুত, অত্যাধিক বেমাৰ হৈ যায় মানুহৰ।
গৰ কিছুমানৰ গৈ মেলি পেলাই গাৰ াল কিবা এটা প্ৰব্লেম
উম, ঠিকেই ক'লা সেইটোয়ে মানে একদম গৰমত মানে মানুহ একদম বেমাৰত থকাৰ দৰে হৈ আছে।
হেল্লো'
বেছিভাগ মানুহ, জানা মত
এ মোৰো গৰমতটো সহ্য নহয়, মানে অলপ পাৰো গৰম সহ্য কৰিব কিন্তু, মানে কেতিয়াবা এনেকুৱা গৰম দি দিয়ে মানে সেইটো গৰমটো সহ্য কৰিব নোৱাৰো আমি।
মানে এক
সেইটো
কিবা কৈ আছিলা কোৱা?
অ মই কৈছো চাউণ্ড পোৱা নাছিলা নেকি?
নাই মাজতে অলপ নেটৱৰ্কৰ ইচোঁ হয় চাগে সেইটো কাৰণে।
অ', অ' মানে কি মই কৈছিলোঁ বোলে বেছি যেতিয়া গৰম চৰম হৈ গায়ৰ সহ্য নাহেগৈ। গায়ো নুকোলাই গৈ আৰু।
উম, ঠিকে কৈছা কথাটো, তোমাৰ যি কলা একদম উচিত কথা কৈ আছা।
বডিয়ে নামানা হৈ যায়।
এইটো গৰম দিনত মানে কি আৰু মানে গাটো বহুত ধুই থাকিব লাগে তাৰপিছত, আৰু ঘামি যাওঁ ন'হ আমি বহুত। ট আমাৰ ঘামাৰ কাৰণে আমাৰ আমাৰ মানে শৰীৰত যিমান পানী আছে স ঘামৰ সহায়তে বাহিৰত ওলাই যায়।
অহতো।
ধৰিব পৰা নাই। সেইটোৱে গৰম দিন মানে মানুহৰ বেমাৰ-চেমাৰো অলপ বহুত বেছিকে হৈ যায়।
বেছিহে হয়, গৰম দিনত ঠিক।
ঠাণ্ডা দিনত তুলনাতো ভাল, আৰু ঠাণ্ডা দিনত ইমান বেমাৰ চেমাৰো নহয়। আৰু মানে ঠাণ্ডা দিনৰ আৰামত সকলোতো বৰষুণ বৰষুণ ইমান নিদিয়ে তো। ফুৰিব ফুৰিব যোৱা এইবোৰো কাম কৰিব পাৰো আমি ঠাণ্ডা দিনত সহজতে।
ঠাণ্ডা দিনত ঠাণ্ডা দিনো অলপ কোলাই যায় আৰু ধৰা। ঠাণ্ডা দিনটো তোমাৰ আৰু এ ঠাণ্ডা দিনত তুমি চাবচোন গৈ পেলাই লগৰবিলাক লগত ঘূৰা-ফুৰা চ'ব বস্তুতেই ভাল লাগে। গৰম দিনৰ টাইমত গৈ পেলাই বেছি এলেহুৱা এলেহুৱা লাগে।
সেইটোয় গৰম দিনত মানে কি ঘৰৰ পৰা ওলাবও নোৱাৰি হৈ যায়।
অ', আৰু একে বেছি অলপ এলিহুৱা এলিহুৱাই লাগি যায় গৈ পেলাই।
যি ক'লা তুমি মানে আৰু কি গৰত মানুহ কিয়নে আৰু ইমান ৰ'দত ওলাব বাহিৰত। ফুৰিবৰ কাৰণে, এইটো নাযায় আৰু। আৰু ঠাণ্ডা দিনতটো ৰ'দ-চ'দ নাই ঘৰত বহিলেও ভাল নালাগে, এইটো কাৰোনে মানুহবোৰে ওলাই যায় বাহিৰত ঠাণ্ডা দিনতে বেছি ভাগ। এইটো মানে ঠাণ্ডা দিনত ফুৰি-চুৰি ভাল লাগে আৰু।
ঠাণ্ডা দিনত ফুৰি মেলি পেলাই আৰু ঠাণ্ডা দিনত চ'ব বস্তুয়ে ভাল লাগে, গৰম দিনত বহুত অশান্তি পাওঁ।
ঠিকে আছে, দুয়োটা ঠাণ্ডা দিন আৰু গৰম দিন দুয়োটা থাকিব লাগে।
মোক মই এনে নকওঁ মোৰ গৰম দিনকেইটা একেবাৰেেই সহ্য নহয়।
অ', এইটো সকলোৰে নিজৰ নিজৰ মনৰ কথা আৰু।
ঠাণ্ডা দিন কেইটা বহুত ভাল লাগে, গৰম দিন কেইটা একেবাৰে নাজানো কি হয়। মানে কিবা কিয় আহিলে এ হে, তেনেকাঁ টাইপৰ হে লাগে গৈ পেলাই। কি দিন আহি গ'ল আকৌ।
এ গৰম দিনৰ কথাটো কৈ আছা?
গৰম দিনত অ', ঠাণ্ডা দিনত মানে বহুত ভাল লাগে। বতৰো-চতৰ চ'ব মানে চ'ব ফালে ভাল লাগে।
সেয়াই ঠিকে দিয়া। মোক মায়ে মাতি আছে, মই তোমাৰ অলপ পিছত ফোন মাৰিলে হ'ব নহয়, মায়ে মোক ফোন মাৰি আছে। মানে মানে ফোন মাৰি আছে।
অ', অ', ঠিক আছে, আৰমচে।